তমিছ
অঁ
উম কি কৰি আছা
এই জাষ্ট কলেজৰ পৰা আহিলো
কলেজৰ পৰা এতিয়া
অঅঁ
কিয়?
কালি এডমিচন আছে যে সেইকাৰণে
অঁ তই এডমিচন কৰাই আছ নেকি
এডমিচন কৰোৱা নাই এডমিচনৰ ছেক আপটো বনাই আছিলো
অঁ অঁ, আপাৰ আসামৰ শুনা পাইছো নে কাটি আছো মই একো কৰোৱা নাই মই এনেই আছো
অঁ আছা
এই দু দুমাহ বন্ধ ন দুমাহ বন্ধ দিছে ন আমাৰ কলেজৰ পৰা হাঁ
কোৱা নাই একো বৰ্তমানলৈকে উম ম যে তেৰ তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব পাৰে ঠিক নাই
এই জুনৰ
আঁ
হাই কি ক ভাই
অঁ
উম মোকতো মোৰ ফ্ৰেণ্ড জনে কৈছে যে দুইমাহ বন্ধ বোলে
দুই মাহ মানে কি আগষ্টৰ পৰা খোলা কথা কৈছে নেকি
অঁ হ'বও পাৰে আগষ্টৰ পৰা হ'ব পাৰে সেইকাৰণে চাগে দুমাহ বন্ধ বুলি কৈছে তাই
অঁ এতিয়ালৈকে একো ফাইনেল নটিছ অহা নাই বাকী বি বৰুৱাতো আঁ--ফুৰিব যোৱা প্লেন বৰ্তমান ফুৰিব যোৱা মানে একলেণ্ডত যোৱা প্লেন বনাই আছো
আহঁ কাৰ লগত
এই আমাৰ ওচৰৰে লগত কেইটাৰ লগত
আঁহ হাঁ মোৰ লগৰজনীয়ে সেইটোৱে প্লেন বনাই আছে তাইও একলেণ্ড যাব বোলে
আচ্ছা
উম উম আঁ নাজানো মানে গ'লে মানে বাজেট কিমান লাগিব এইটো নাজানো ন
অঁ এনেই কিহত যাবি
হাঁ
কিহত যাবি বোলো
সেইতো উ ট্ৰেন্সপৰ্টতে যাব লাগিব।
পাব্লিক ট্ৰান্সপৰ্ট চা
তই তো স্কুটিত যাবি চাগে উম গাড়ী লৈ হৈ যাবি আহ। তাই কৈছে যে যদি মানে কনজুচি বনজুচি নকৰো এনে গৈ কিনে অলপ খোৱা মেলাও কৰিলো তেতিয়া হ'লে টটেল মানে হাতত টু থাউজেণ্ড এটা লৈ যাব লাগিব
অ তাৰে টিকেট টো নাইন হাণ্ড্ৰেড চাণ্ডে চাণ্ডে হানণ্ড্ৰে নাইন হাণ্ড্ৰেড বাকী উইক দেশত এ থাৰটি
বিডেশৰ এইড যথাৰটি
অ আৰু উইকেণ্ডত এইট চছেভেন্টি চাগে
উম
এনো এইটচেভেণ্টি নে এইটচিক এনেকুৱা কিবা আছিল। বাৰিছে আগতকে বহুত
অ আগতে পাঁচশহে আছিলে
ছিল আজিকালি সেইটো নাই
সটো নাইৰাম মই ভাবিছিলো আহ কি
তহতে যদি পাব্লিক ট্ৰ্সপৰ্টত যাও তেতিয়াহ'লে হাতত দুইহাজাৰ মানতো লাগিবই
উম পাব্লিক ট্ৰানসপৰ্ট মানে ইাৰে পৰা কৰ'ৰ পৰা উঠিব লাগিব
সেইটো গম নাপাও নহয় আজাৰে কি বুলি কয় চৰি জালুকবাৰীলৈকেতো যাব লাগিব আগতে এ আজাৰা লাইনত উঠিব লাগিব এইফাল দি
বহুত ঝামেেলা চোন মই ভাবিছিলো শ্বিলং যওঁ নেকি ক কিন্তু প্লেন্টো নহল
শ্বিলংঙো যাব পাৰি।
উম শ্বিলংঙো গ'লে লাইক মাহীৰ ঘৰা থাকি ফুৰিব পাৰি
উম উম
হোম ষ্টে হ'লে কিমান ল'বনো তাত
হোমষ্টে তাতে হোমষ্টে বোলো। গম নাপাবি ন হষ্টেল পাই যায়।
অ তাকে হষ্টেল লাইক পাৰ নাইট টু হানড্ৰেদ নেকি টু নে থ্ৰী হানড্ৰেদ।
অ, টু হান। যদি পাৰ নাইট পাই যায়। বাকী খোৱাটো এক্সট্ৰা'।
পাৰ নাইট মানে কি লাইক অকল ৰাতিৰ কাৰণে বাকী গোটেই দিনতটো থাকিবলৈ নিদিয়ে'।
সেনেকুৱাতে পৰে আৰু ৰাতি শুবৰ কাৰণে সেনেকুৱা পাই যাবি
চব নিজে কৰিব লাগিব বাহিৰত,।
অ আক আৰু নিজৰ আৰু দিনটো মানে ঘূৰিলি গধুলি'। ওচৰত গৈ পিনি শুই থাকিলি কেনেকুৱা আৰু'।
ম, ভাই। হা বহুত পইচা খৰচ হয় তেন্তে
অ, মানে আৰু যদি বাজেটটো যদি বাঢ়ে। বাজেটতো বাহিলে ট্ৰেইন দি'। যাব পাৰি ক'ৰবাত ক'বাত ফুৰিব,। মান দুৰ জেগাত এতিয়া মানে বাজে কম মানে মানে পইচাটো অকমান কমকে খৰচ হয়
অ ট্ৰেইনত গলে কমকে যায় ন পইচা,। উম,। সকলে কত যাব পাৰি আহ গ্ৰুপ লৈ গৈ।
আহ,।
উম,। কলেজ কলেজৰ পৰা নিনিয়ে নিক কি?
কলেজৰ পৰা মানে ডাইৰেক্ট কলেজৰ পৰাটো নিনিয়ে এনেকে,। মানে জেনেৰেল'। এক্সকাৰচনটো ওলাব কিন্তু সেইটো দেৰি আছে বহুত ডিপাৰ্টমেন্টৰ পৰা লৈ যাব সেইটো তই পথা পাতিব বাৰ,। চৰিত লগত'।
তাকে আমাৰ কথা পাতিছিলে ল এ চি চি প্ৰেক্টিকেলৰ কাৰণে ত্ৰিপ,। পুৰা কিবা কিবি লৈ গ'লে সেইটোত বোলে পাৰ পাৰ্চন থাউজেণ্ড টু থাউজেণ্ড সেনেকে,। উঠাব লাগিব অ
থাকাকে হলে আৰু'। উম এই বাৰে যাব এই'। আমাকতো দিলে পাৰ্মিচন এইচ ড এ'।
কি ক'ত যাবলে
যদি যাও আমাৰ নিজৰ কথা। খালি এই চ দি নাযায় বাকী মেমকেইজনীক মানে লৈ যাব দিছে আৰু।
হে এইচ অ ডি নাযায় যদি ৰিক্স কাৰ, এইচ অ ডি নাযায় যদি চাব কোনে ষ্টুডেন্টছবোৰক
আমি
হে
মানে টিচাৰ যাব বাকী যাব ন মেমহত।
অ আচ্ছা আচ্ছা
যাব এইচ অ ডি নাযায় অকল।
স ফিলচফি ফিলচফি ডিপাৰ্টমেণ্টটো মানে চব কলেজৰ ভালে থাকেৰে সি থাকে ইকনমিক্স বেলেগ ডিপাৰটমেণ্ট চালা উম তেন্তে কবিতাও যাব পাৰিব চাগে, কিন্তু এইটো কথা লয় ন লাইক যদি কাৰোবাৰ যাব ইচ্ছা নাই জোৰ নকৰে চাগে
অ জোৰ নকৰে যাৰ যাব ইচ্ছা আছে মানে ওলালেই হ'ল। বাকী ট্ৰেইনিং চব আমি কৰিম এতিয়া আমি কৰি কিনে ওলাম আৰু
কম্পালচৰী হয় নগ'লে ইণ্টাৰনেল মাৰ্কছ নিদিম কিবা কিবি
অ তেনেকুৱা আমাৰো একেই মানে যদি ম এক্সট্ৰা মাৰ্ক লাগে মাৰ্কচ কাৰণে ও যাব পাৰে মানে
বা এক্সট্ৰা মাৰ্ক্সৰ কাৰণে থ্ৰী থাউজেড দি কিনে মই ত্ৰিপত যাব লাগিব আৰু।
আমাৰতো বেছি নহ আমাৰ লাষ্ট টাইম ভূটান যাওঁতে এই এইট হান্দ্ৰেড কে লৈছিলে, এইট হান্দ্ৰেড ছেভেন হাড্ৰেড এনেকুৱা লৈছিলে কিবা
অ আমাক শ্বিলং লৈ গৈছিলে, কিন্তু সেইটো এনে আছিলে প্ৰেক্টিকেল নাছিলে।
আমাৰতো একো নাছিলে, আমাৰো এনে আমাকো এনে নিছিলে জাষ্ট অহাৰ পিছত মানে আমাৰ এইচ অ ডি য়ে কৈছিলে কি হেৰি তাতে যাওঁতে মানে নিজৰ এখন ফটো গ্ৰুপৰ লগত হলেও মান নিজে থাকাক এখন ফত লগতে ততে কি কি দেখিলি কি কি কৰিলো মানে খিনি লিখি পিন্ধিব দিছিল
অ তেতিয়া তু হেইটোত তো মাৰ্ক্স পাবি
অ কিন্ত মই দিয়া নাই হ'লো মাৰ্স দিছোঁ
উম মনিটাৰ যে তই
সেইটোটো ফাইদা উঠাইছো
উম উ
উ
তোক বনালে কেনেকে মই সেইটো আচৰিত
কিয় তই হবি নেকি
ন মই ভাবি আছো তো তোৰ বনিলি কেনেকে মনিটাৰ
বনাই দিলে
কেনেকে
কেনেকে মানে মেমতে যদি কিব কিবি হয়য় মই ৰেচপন্ কৰোুত জল্দি জলদি কাৰণে
অ অ ন লাইক স্কুলতো এনেকে কৰে।
আহ মে বাকীবিলাকতকে ৰেচপনিবিলিটি বেছি মানে মঠ স কাৰণে এতিয়া গোটেই ক্লাছৰ মানে গোটেই ক্লাছৰ নহয় আৰু এতিয়া বৰ্তমানৰ কাৰণে এতিয়া মানে গোটেই চচাইটিটোৰ ৰেচপনচিবিলিটি মই উঠাই আছো অক'লে
হয়
সেইকাৰণে মোক চেঞ্জ নকৰে। আৰু
পাৰমানেণ্ট
অ বাকী ডিপাৰ্টমেন্ট বিলাক মানে চেঞ্জ কৰি দিয়ে। এবছৰ এবছৰ
আহ
এতিয়া মোক চেঞ্জ নকৰে
আমাৰ গীটা চেঞ্জ কৰিব নাজানো আমাৰ মনিটৰজনী ভাল নহয়
তহঁতৰ মনিটৰ কোন আছিলে।
পিতু আৰু এই মাহাত আহ আৰু তৰণজিত আছিলে। পঞ্জাৱী ল'ৰাটো।
আচ্ছা আচ্ছা তাইতো মাইনটো আমাৰ ডিপাৰ্টমেন্ট মানে ফিলচপি
আহ হ
বাকি কি বুলি কয় এইটো ফাৰ্ষ্ট চেজ ক্লাৰষ্ট আগষ্টৰ পৰা হ'ব
আগষ্টৰ পৰা
অ
চিঅ'ৰ
অঁ চিয়'ৰ ফাৰ্ষ্ট টাইমৰ আমাৰ নহয় দেখেত গ কি বুলি কৈ
আৰু ইনট্ৰডাকচন লব এ ৰাম নাই নাই না নাযাওঁ কি কৰিম এ কি হল কিমান থাৰ্ড চমৰে চিনিয়ৰ হ'ম
তে থাৰ্ড চেমৰ হয়। তেনেহ'লে এতিয়া এতিয়া যদি গোটেইখিনি যদি নাৰাখা লাষ্ট চিক চে মৰ যে যাই পাবি
উম তেতিয়া কি কৰি কি হ'ব
তেতিয়াতো ডিপাৰ্টমেণ্ট ৰেচপঞ্চ চিম্বল তাত আহি যাব চব ষ্টুৰেণ্টৰ ওপৰতে মনিটৰ বুলি নহয় তেতিয়া
হে চ'ব ইস্তোডেন্ত ওপৰত কেনেকে আহিব
কি ডিপাৰ্মেণ্টত বহুত কাম থাকে নহয়। অকল পঢ়া যোৱ নহয় চ'ব চব ষ্টুডেণ্টৰ ওপৰতে আহিব এতিয়া ৰেচপনচিবিলিটি। এতিয়া কেনেকৈ ক'বি? তহঁতৰ এতিয়া ছিক্স চেম হৈ গ'লে, থাৰ্ড চেমকিটাক কেনেকে বুজাবি, যদি চিনিয়েই নাপাওঁ
য়ে, ৰাম মই, মই ইণ্ট্ৰ'ভাৰ্ট, ভাইবেৰে। উম
আৰে, ময়োতো একে। অকল তোক, অকলে যাব দিয়া নাই নহয় গোটেই ক্লাছটোৰ লগত যাবি, একেলগে
গোটেই ক্লাছ, আমাৰ গোটেই ক্লাছৰ ষ্টুডেণ্টছও সেনেকুৱা, জান? লাইক চব বেলেগ-বেলেগ ষ্টেটৰ পৰা আহিছে ন। চব লাজুকীয়া, চব ইণ্ট্ৰ'ভাৰ্ট
অ', বাকী তই বাদ দে। যোনকেইটা নিজৰ, মানে, যোনকেইটা লগৰ হয়, তহঁতৰ নিজৰ একদম ভাল এ, একেলগে মিলি পিনে যাবি, তহঁতে
ভাল লগ, মই, সুনীতা, আৰু, আৰু এজনী ছোৱালী। দুজনীয়ে। সিহঁতো ইণ্ট্ৰ'ভাৰ্ট। কিয়েই কথা পাতিম আমি
পুৰণা, মই, মৰিগাঁৱৰকেইটা থাকিব একশ এক এক্সট্ৰ'ভাৰ্ট হয়, সেইকেইটা উম, সিহঁতৰ লগত যাবি, বহি থাকিবি। সিহঁতে সুধিব
উম।
ত', তই নিজৰ নামটো কৈ দিলে হ'ল বাছ
উম।
মইতো এতিয়া চিনাকি হৈছোঁ, চবৰে লগত
তইতো হবি, ভাই। তই এনে নামৰে কও যে, তই ইণ্ট্ৰ'ভাৰ্ট, বাট, তই নহয় নহয় তই
মোৰ লাজ লাগে, তো
এ, কি নালাগে, ভাই
আৰে, নহয়, মানে, অফিচত থাকোঁ ন। চবে অফিচতেই আহে। গোটেই কিবা-কিবি থাকিলে, কাম-চাম ত', সেনেকে মানে ইমানে আহে, মানে, কাম কৰিবৰ কাৰণে। আমাৰ চিনাকিয়েই হৈ যায়
উম।
এইখিনিকেই চিনাকি
দে, দে। পাছতকে কৰি আছোঁ, ৰ
উম, দে।